হেল্ল' অ কি কৰিছ
আছো এনে তই
মই এয়া চাহ খাই মেলি উঠিছো আৰু চাহ খালি অ অ বতৰ কেনেকুৱা
বতৰ বৰষুণ দি আছে
অ অ
আজিহে ভাল হৈছে মই দোকানত আছো
অ অ
তয় ঘৰতে আছনে
ঘৰতে আছো ঘৰতে আছো
উম।
ন ঠিকে আছে।
আছে অহ পথাৰলে গ'ল।
অহ বোকা দিছে।
বোকা অ' পৰসিয়ে দি থোৱা আছিলে কালি ৰুই নহলে ৰ'দ যিডালহে।
আহ।
আজি এয়া বতৰটো ভাল হৈছে গৈছে আৰু। যোৱা সময় হ'ল বাৰু মই ঘৰত নাছি চিলোৱে খোৱাহতৰ ঘৰত থাকিবলৈ গৈছিলো তাপা আহি পোৱালে মই মাহত গ'ল।
অঁ মাহত গ'ল তেতিয়া হ'লে। আজিৰ পৰা ৰুইছে মানে।
কালিও ৰুইছে কালি আগবেলা ৰুলে পাছবেলা কঠীয়া তুলিলে।
অহ অহ হেৰি নহয় একবোৰে মা অকলে নে নে আৰু বেলেগ কোনোবাও গৈছে?
মা অকলে যায় দেউতাও যায় দেতাই অকমান ৰুৱে তাপা কঠিয়া কঢ়িয়াই।
আহ আহ। কষ্ট হয় আৰু মাৰ অকলে অকলে ন।
উম আৰু তাতে গোটেইখন শুৱনিও নহয় বহুত দ।
দূৰ আছে নে পথাৰ ওচৰতেনে দূৰণি?
দূৰ আছে এই পু একেবাৰে বইলা পুখুৰী সেই মাথাউৰি কাষত।
অ দূৰ আছে।
উম। আজি আজি তাত হ'ব চাগে ব তৰটোও ভালেই নহয় তাত মানে বেছিকত নোলোৱা নাছিলে ডাঙৰ ডাঙৰকে চতৰা মানহে আছি কালি তিনদৰা ৰুলো বুলি কৈছে।
অহ।
আজি তিনদৰা আছে বুলি কৈছে হ'ব চাগে আজি।
অলপ দূৰনি যে অকণমান অসুবিধা হয় আৰু।
উম তহঁতৰ বোকা দিছে নেকি আজি?
আমাৰ বোকা আজি নাই দিয়া কালি পৰহি ৰ'দ লে
অ',
আজি নাই মানে। মা কলেজ বন্ধই অ', আমাৰ সেই মা সেই নবৌ এজনিক ৰুই দিবলৈ গৈছিলে বাৰু।
অ', অ',
লগৰজনীক ৰুই দিলেগে অকণমান।
আজি বতৰটো ভাল হৈছে পথাৰত থকা।
বতৰটো ভাল হৈছে বাৰু অ', বতৰটো ভাল দিছে আজি।
কালি সন্ধিয়াৰ পৰা কাঁৰেন্টডাল নিদিলে, কালি বোলো সন্ধিয়াৰ পৰা কাৰেন্ট চাৰেন নায়ে।
অ', সন্ধিয়াৰ পৰা কাৰেণ্টটো নাই পাই কিনো অ, অদৰকাৰি কাম কিছুমান কৰি থাকে ইমান দেৰি কাৰেণ্ট টো কাটিছে।
তাকে ইমান গৰমো।
ৰাতি শুব সময়ত আহিলে ৰাতি শুভ সময়ত আহি আহিলেগে বাৰু। পেন নললেও মই তেনেকে শুলো মাহতে ফেনচেন লগাই মেলি শুইছে, মই বোলো ফেনচেন নালাগে দেই।
এ কালি তাতে বতাহ মাৰি আছিলে যে সেইকাৰণে অকণমান হেৰি হল বাৰু।
ঠাণ্ডা পৰিলে যে। ইমান বেছি গৰমটো অনুভৱ হোৱা নাই মানে। মই সেইকাৰণে ফেনচেন নললো তেনেকে শুই গলো।
উম,
মানে বেছি একো হেৰি নালাগে বোলে।
মই আকৌ এই পেহী ছোৱালী আছিলে যে সন্ধিয়া ওলাই গলো এনে পাক খেত হলে। মই এই মন্দিৰ কাষত, তাৰপৰা থাকিবলৈ ক'লে আৰু থাকিয়ে দিলো।
অ', অ', গৈ পেলাই ঘৰলে আকৌ নাহিলিয়ে, পেহী ছোৱালী এতিয়া গলগে নে আছে?
আছে সিহঁতৰ সোপা অহাই নাই তাই শুইয়ে উঠা নাই, মই আকৌ মাহঁত পথাৰলৈ যাবৰ কাৰণে উঠিয়ে গৈছো।
অ', অ', তাই শুইয়ে উঠা নাই নে?
উম,
হুম,
বতৰটো আজি ঠাণ্ডা পাইছে শুইছে কালি শুবলৈ নহলে ৰাতিপুৱাই ৰ'দত কাৰেণ্টো নাই।
আ, হেৰিতে বোলে হেৰি নহয় তাই কেইদিনমান থাকিব নেকি?
নাথাকে পৰহি আহিছে আজি যাবগে চিনেমা চাবলৈ যাব হেনো দে আবেলি।
অ', অ', তই চালি গে নি চিনেমা?
নাই চোৱা
অ', মই উলাইছোৱে। মনাইছে চিনেমা চাবলৈ এইবাৰ উম, মোৰো নাই সেইকাৰণে নাই চ যে মন থকা হলে কেতিয়াবাতে গ'লো হেতেন। মন নাই কাৰণে নাই যোৱা। মন থকা হ'লে চাই আহিলগে হেঁতেন।
তাকে
মন যোৱা নাই আৰু যাবলৈ, কিনো চিনেমা চাব যাম।
ফুৰিবলৈ নাযাওঁ কতো?
ফুৰিবলৈ ক'তনো যাম আৰু এতিয়া।
কি?
তই সেই দিনা ক'ৰবাত লখিমপুৰলৈ যোৱা যেন ফটো দেখিছিলো।
হয় নাই এক্জাম েবুলত হয় নাই
অ অ শিখাইো দিছে নি একজাম
অিঠা প্ৰস্তুতি আমি গোটেই দিলো কিন্তু পেপাৰহে ইমান টান আহিছে আৰু আমি বাৰু পঢ়িও যোৱা নাই
কেনেকুৱা পেপাৰ আহে পেপাৰ বোৰ কেনেকুৱা আহে মানে কি কিহৰ ওপৰত আহেনো
এই মে মে আহে গ্ৰামাৰ আহে ত জেনেৰেল নলেজ ক
অঁ অঁ
হ্ল' বহুত তাপতে
উম
মানে বহুত ডাঙৰ ডাঙৰ মানুহও দিয়ে ন পি এইচ ডি কৰি থকা বিলাকেও দিয়ে যে স কাৰণে বহুত টফকে কাটি দিয়ে
আহ সেইবিলাকৰ কাৰণে বেছি তাহফ হৈ যায় ন সেইবিলাক
ও মানে এক্জাম দিয়েগে যে
আহ
কিছুমানতো এইবাৰ তিন নম্বৰ চাৰি নম্বৰ বাৰ এক্জাম বি এডৰ
অ
আমি এইবাৰ প্ৰথম দিছো গ গোটেইখন আমাৰ চেটাৰটোতটো আমি সৰু সৰু আমি কজনী মানুহে গোটেই খোপা ডাঙৰাঙৰ বুঢ় বুঢ় বয়সীয়াল মানুহ
উম বি এড কৰিব কাৰণে
উম আৰু এতিয়া বি এড লাগিবই যে সেইকাৰণে কৰিব গৈছে
উম অ টিচাৰ কিছুমান টিচাৰেও কৰিব গৈছে আছে ন আগৰ খিনিতো সেই বোৰ অ আগন সেইবোৰ নাছিলে আগতে ডাইৰেক্ট আৰু চাকৰিহে আৰু
উম এতিয়া বহুত টানোহ দিন দিনে গৈহে আছে
তাকেহে আমি তোকে একো নোপামগে চাগে ভাগত
তাকে এতিয়া চৰকাৰী চাকৰি আশাত বহিও থাকিব নোৱাৰি আৰু
উম এতিয়া কিবা এটা কৰাহে কথা চৰকাৰী চাকৰিলে আশা কৰি থাকিলে নহ'ব
সেইটোৱে নিজে কিবা কৰিব লাগিব মানে কিবা এটা হলেও সোমাব লাগিব আমাৰ নিচিনা মানুহ বিলাক
আহ
ইমান দানো এদয়া এইটো চাগে বহুত তাল কি কাটিব কাৰণ বহুতে দিব ন
আহ
দিম বুলি ভাবি আছো কিন্তু
হেৰি কৰিল নি এৰিয়াৰে প়াল নি
নাই হয় অনলাইন হোৱা নাই নহয়
আহ আহ অনলাইন কৰিবি
কৰিম বুলি ভাবিছো দি চাম
পঢ়া মেলা কৰিছ নে
এই ক'ত পঢ়া মেলা কৰিছো প়ঢ়া টো আৰু পৰী বুলি ক'লে ভয়ে নলা হ'লে হেৰিয়ত পঢ়া পঢ়ি পেলাই বি এ পঢ়ি থাকো তে বি এ পঢ়িবলৈ লোৱাৰ পৰা পৰীক্ষা বুলি ক'লে কিবা এটা পৰীক্ষাৰ সময় কাৰণতহে ভয় লাগে আগ মুহুৰ্তত
উম
তাৰ আগত ন্ব এইবাৰতো মই ফাইনেল ৰাতি পঢ়ি গৈও দিছোোগে মানিয়েইে নাযায় পঢ়িবলৈ। উম সেই বুলিয়ে নহয় পঢ়িবুলিয়ে মন নাযায় আৰু ৰুমত এজনীয়ে নপঢ়া মানে ইজনও মনতটো লগ ককাই যায় এজনীয়ে ঘূৰিয়ে ফুৰি মানে এই এজনী ঘূৰি ফুৰি গোটেইখন ঘূৰি ফুৰে পঢ়িবলৈ লম হে ঘূৰি আহি পেলাই কথা পাতিবলৈ লাগে পঢ়া মটে গুচি যায়
পতালে নেকি এজন
আহ
অ পতালে নেকি বোলো এজন দেখিছিলো
কোনে
পটালে ন এই ৰৰুম মেটে একজন
অ ইঈশ তেতিয়া বাই
তিয়া হয়াই ন
মই দেখোন মই ৰুমলৈ যোৱা যোৱা পাই তাই কথা পাতে মানে এইটো মই ৰুম মানে আমি ৰুম লোৱাৰ পৰা তাই এইটো তিন নম্বৰটো নেকি মানে এইটোৰ লগতহে ভালকে বেছি দিন কথা পাতিছিল
তাকে মই সেইটো ভাবিছো আহ ময়ো ভাবিছো কথাটো উম তাকে ভালে হলে থাকিলেই হ'ল আৰু নহা মানহ কি
সেইটোৱে আ মানুহ কি আৰু
তাই মানুহজননে বেছি খোলা আকৌ
উ
উম উম সেইকাৰণে সেইকাৰণে মানুহ বোৰে
তাইক এনি টাইম টাইম দিয়ে থাকিব লাগিব অকনো হেৰি নহবই
উম
আমাৰক সুখ নাই নহয় উ যেতিয়া তেতিয়া মানে যেতিয়া যি হয় তেতিয়া মানে অকমান সময়হে তাই মানে পঢ়িবলৈ ল'ব পঢ়িবলৈ লৈও ফুল নাপাব তাৰপা অ পঢ়ি হোৱাৰ পিছত মানে পঢ়িবলৈ যদি কয় মিনিটে মিনিটে মানে ফোন কৰি থাকি
শ তাইক পঢ়িবলৈ কৈ বা বেলেগত কথা পাতি বুলি তাই সন্দেহ লাগে চাগে
হয় চাগেই সেইটোৱে চাগে
ভ হলে হলা মুঠতে
তাকে
ভাত মায়ে বনাবনে নে তই বনালি
মায়ে ভাততটো উঠাই থৈ গ'ল তাৰপা কত হৈ যোৱা নাই নহয় সোনকালে আহিব চাগে তিনিদাহে আছে
অ অ সোনকালে হ'ব ন
অ অলপ দেৰিকে যামেই নহয় যদি নাপাই আহি তেতিয়া বনাই দিম আৰু কিবা এটা ভাজি চাজি
ও ও মা অহা নাই দেৰিকৈ আহিব
জানো তিনদৰা মানে কিমান ডাঙৰ ডাঙৰ আছে সোনকালে যদি বেছি সোনকালে যদি গৈছে আহিবই চাগে নটা চাৰে নটা মানত ফুৰিব যাবও ক'ৰবাত মন গৈছে যাবলৈও লগো নাই জেগাও নাই
সঁচাকে ফুুৰবলৈ যাবলৈ ইমান মন যায় আমাৰ লগ চ নাই আৰু
গ'ল আৰু মই ৰুমৰ পৰা অহাৰ পৰা তেতিয়া ফুৰিম ফুৰিমতে থাকিলে এতিয়া কাইলৈ পৰা কম্পিউটাৰ লম আৰু গলাও
খট মৰ ফুৰা অধ্যায়টো
কম্পটাৰটো মানে ৰেগুলাৰ এইকমাহ কৰিলেহে কৰা আৰু
আহ
সেইটোয়ে হ'ব আৰু এক ঘন্টা দেৰ ঘন্টা এটাত স যোৱা বেলেগ এনে ন হ'ব
উম তাৰপিছত বা আকৌ কলে যোৱাটো হয় ন
জানো আৰু এম এটোয়ে কৰিম চাগে ডিচষ্টেঞ্চতে কৰিম ভাবি আছো
আহঁ ফৰ ইয়াৰ নকৰ এম এ কৰিবি
এম এ কৰিম
আহ অ দুবছৰ
দুবছৰ
ডিষ্টেঞ্চত কৰিলে কে
ডিচেঞ্চত কৰিলে মানে এচাইনমেণ্ট দিব লাগে আৰু একজাম দিবগেহে লাগে তেনেকুৱা মানে এই দিজাম ইন্তাৰশিপ এইবিলাক নাথাকে যে মোৰ মানে সেই সেই মাত মানে টো লবলৈ মন নাই মানে পাই গলো আৰু
কোনটো লবলৈ মন নাই
মানে সেইটো মানে চিন্তাটো চেমিনাৰ এইবোৰ মানে ইণ্টাৰ্ণশ্বিপৰিজাৰ্শ্যন
আহ
গোটেই সোপাতো থাকিবই এটা চিমতে মানে ইমানতটো মানে মাথা মানে ক বিষ হৈ যাবগে মোৰ এইবাৰ দিচনতে গুছোগে কি কও কি নকও আৰু ইমান টানকে শিকাইছে তিনিবাৰ দুবাৰ তিনিবাৰ সলাব লগা হৈছে এটা এটা মোৰ মানে মেমৰ অকল শব্দ টাইটেলটোৰ এই এটা এ ঠাই অ ঠাইত এ দিলো সেইটোতে ফ্ৰন্ট পেজ আকৌ আঢ়ৈশ সল মানে দু দুটা দুখনত
আমাৰো বা যেন তেনেকুৱা হৈছে কিবা অকমান ভুল হল আকৌ উভতাই দিছে আকৌ আকৌ চেঞ্জ কৰিবলগীয়া যায়
কিছুমানেতো কিছুমান ডিপাৰ্টমেণ্টতটো মানেৰি কৰিছে এই মানে সেইটো পেজত হোৱাইট নাৰ মাৰি আকৌ শুদ্ধ কৰি দিলেও লৈছে আমাৰ নহ'ব আমাক চেঞ্জ কৰিবই লাগিব
আমাৰো একেই আমাৰো তেনেকুৱা চেঞ্জ কৰি দিবলগীয়া হৈছে ঠিক আছে হ'ব তেতিয়া দে
অঁ অ
কেনেকে চিইঞ দিছে